অহ' উম' অঐ কালি যে তই মুভিখন চালি?
অ'
কেনেকুৱা আছিল ষ্টৰটো?
ষ্টৰি মানে সেইয়ে, মই এতিয়া ৰিয়েলাষ্ট কৰিছো এইটো ৰিয়েল ষ্টৰি হয় ভাই, ৰিয়েল লাইভ ষ্ট হয় হয়।
হে
অহ' এতিয়া মোৰ, এতিয়া মোৰ দুখ লাগি আছে সেইটো গম প
অ' কানডিচন হ তাই চাই
নাই, এই তাকে বৈ এডট চালো ইমান ইমচ চলি, মই চব গানত এডিত বনাইছো, বাট ন নট ডেট ইমচনেল মানে সেইটো মানে তই এইটো চালে মানে মে চ ৰিটি ৰিলাইচ হৈ যায় অ এনেকুৱাতে একো হ'ব নোৱাৰে।
উম'
মানে সেই দুটা লগ আছিলে, এটা বাৰ্ডি আৰু জীয়ান বুলি। ত' মানে অ' বৰদিক মানে দেখিব নোৱাৰিছিলে, যোনটো। জীয়ান আছিলে, হৈয়া লগ গেইটাই মানে, সিহঁত। ভাবে যে সি গে হয়, হা গে নিচিনা বিহেভ কৰে। জীয়ানক এনেকে বেছি লগ কৰিব নিদি। দেন, যেতিয়া মানে সিহঁতৰ ডিপাৰ্টমেন্ট বেলেগ হৈ গ'ল, আফটাৰ টুৱেলভ। টুৱেলফ, অ টুৱেলফ। ইলেভেন একেলগে পঢ়িলে, টুৱেলভত বেলেগ হৈ গ'ল ছো টুৱেলভত কি হ'ল জিয়ান বাৰডিৰ লগত একে। পাৰ্তমেটত ন, ট তেতিয়া মানে একে লগে থাকি। তেতিয়াও মানে, ইয়াৰ লগ গীটাই দেখিলে মানে বৰদেক মাৰিবলৈ আহে। চ' নাজানো জিয়ান পিছত লাহে-লাহে ইহঁতো ইহঁতে ক্ল'জ ফ্ৰেণ্ড হৈ গ'ল ন। ত' সিয়াৰ মানে এনেকে ফিলিংছ ডেভলপ হোৱা হৈ গ'ল, ত সিহঁতৰে। কলেজত এজন ল'ৰা আছে গে, ত' সিয়াক মানে সুধিলে যে। তই কেতিয়াৰ পৰা ৰিয়েলাইজ কৰিলি যে তই মানে ছোৱালীক ভাল নাপায় লৰা মানুহৰ প্ৰতি এট্ৰেক্টেড আছ। এতিয়া সি কৈছে সেইটো মোৰ সৰুৰ পৰা। পৰাই এনেকুৱা আছিল চ' এইটো নাহি কেতিয়াও চেঞ্জ হ'ব নাই কিবা কাৰেক্ট হ'ব এনেকুৱা। ত সি তাপিছত। সি আৰু মানে এনেকুৱা ফিল হল যে সিও মানে সেনেকুৱাই গে হয় আৰু। বাত। সেইকাৰণে সি থেৰাপিষ্টকো থেৰাপিষ্টৰ ওচৰত গৈছিল ভাই সদায়।
অ ভাইটো ৰিয়েল হৈ জান আজিকালিও মানুহ লাগেনেকি হলে। মানুহে থেৰাপিষ্টৰ তা পঠাই দিয়া হয় কিন্তু কা বেমাৰ হয়।
অ সি থেৰাপিষ্টৰ ওচৰত গৈ কিনে বেচেৰা। কান্দি আছিল যে যদি লাইক লাভ ইছ। ব্লেম ইট লাইক হেনেকুয়া এনেকুৱা কই আছে তাৰ পিছত। পিছত লাইক সি পিছত সি কৈছে যে উম। এনেকে নোৱাৰি এনেকেলে হেভেনত এট্ৰ এন্ট্ৰি নহয় এনেকে এ কিবা এটা। কৈ আছিল আৰু। দেহি কৈছে ঠিক আছে তেন্তে অ সেইকাৰণে ত কৈছে যে। মোক তেন্তে তেন্তে মোৰ মোৰ হেলতে যাব। এট লিষ্ট হেলত মোক বুজি পাবলে মানুহ থাকিব সিহঁতে মোৰ ফিলিংছ বুজি পাব। মোক মোক হেলতে পঠাই দিয় মোক নালাগে হেভেন যাবলে সেনেকুৱা কৈ আছে। ছ বেচেৰা সি কিবা মোক। একচেপ্ট নকৰে তেতিয়া লাইক থেৰাপিষ্টজনে কৈ আছিল থেৰাপিষ্ট মানে ফাডাৰ আছিল আৰু সি।
অ।
অ ফাদাৰ মানে জানো নয় যে। অ খ্ৰীষ্টিয়ান বোৰ যে থাকে ত' সি মানে সি মানে কৈ। এ সি কৈ আছিলে বা তই ছোৱালীক ভাল পাইছো তই সেইটোোৱে তোৰ লগভ হ'ল মই যে ল'ৰাক ভাল পাইছো। সেইটো লাভ নহয় নেকি সেইটো চিন হয় সেইটো পাপ হয় সেনেকুৱা বেচেৰা। সি নাজানে যে সিয়াৰ লগ বাৰ্ডিটোও মানে তাক ভাল পায় বাট সি মানে। কি কৰিছে এ জানে যে সেইটো চচাইটিত সি দেখিলে ন কিমানক। পিটিলে ধৰি ধৰি পুলিচবোৰে পুলিচে পিতিছে ভাই নৰ্মেল। জাষ্ট বিকজ সি হোম'চেক্সুৱেলিটিৰ প্ৰটেষ্ট কৰি আছিল বুলি। তে অফকৰ্চ সিহঁতক থাকিব নিদিলে হয়। ত জীয়াই থাকিবলে এইটো ইম্পৰ্টে হয় ত সেইকাৰণে সি কি কৰিলে চোৱা তাৰে ক্লাছ টেনৰ ছোৱালী এজনীক পতালে সেই লগজনে। লগজনে পতাই কিনে থাকিলে আৰু তাইৰ ছোৱালী তাইৰ গাৰ্লফ্ৰেণ্ডজনীক ক'লে যে তাই লগৰৰ কাৰণেও এটা বিচাৰি দিবলে ছোৱালী এজনী। যাতে তাৰ মনটো তাক মানে কাৰেক্ট কৰিব পাৰে আৰু ষ্ট্ৰেইট বনাব পাৰে। তেতিয়া লগটোৱে কলে বুজাইলে তেতিয়া মানে হিয়া মানে নহয় সি গলেও ডেটত। ষ্টীল মানে নহয় সি। উম, দেন যেতিয়া সি লাষ্টত কলে এইটো কথা যে বুঢ়া হ'ল জানো সিহঁতে। সেনেকে। ইয়াৰ লগটোৱেটো বিয়াও পাতিলে, বাচ্ছাও কৰিলে। দেন তাৰ পিছত টো ডাইভৰ্চ হৈ গ'ল আৰু। বাট লাইক জীয়ান, অ জীয়ানে নহ'লেতেনে এদিন মানে সি বাৰত বাৰত মানে সেই নৰ্মেল আৰু ৰেষ্টুৰেণ্ট টাইপ, তাতে সি মানে ৱাইন খাই আছিলে। দেন পিছফালে দেখিলে বাৰদি আছে ভাই। সিও বুঢ়া হৈছে আৰু অলপ দেন দেখি কিন্তু সি মানে মাতে দিয়া নাই, জান' মাতে দিব পৰা নাই। সি এইপিনে পাৰে এইপিনে ঘূৰি আছে দিও নিদিও। পাছত ৰাস্তাত গৈ লগ পালে সিহঁত লগ পোৱাৰ পিছত কথা পাতি দেন বাৰদিয়ে ফাইনেলি কলে যে ময়ো তোক ভাল পাইছিলো। বাট মানে কোৱা নাছিলো লুকাইছিলো। বাট এতিয়া কয় কি লাভ? এতিয়া বুঢ়াও হৈ গ'ল, কিবাও হৈ গ'ল। ত' মানে পিছতো বা বাৰ্ডিয়ে ক'লে হা এতিয়ালৈকে তাৰ ফিলিংছো গুচি গৈছে চাগে। তেতিয়া জিয়ানে ক'লে মোৰ ফিলিংছ আৰু তোৰ কাৰণে কেতিয়াবা যাব নেকি? ত এনেকে ভাব। এ এই ভাই বাট মানে ষ্টীল, সিহঁতে এনডাপে নহল না।
অ। আৰে জান' টিকেটটো হেভেনতো কি হৈছে? মানে ফাৰ্ষ্ট এপিচড এ মানে এ খ্ৰীষ্টানত যে অৰ্ডেন হৈছে অৰ্ডেন হোৱাৰ পিছতো কোনো বিয়া হব নোৱাৰে ন।
অ অ।
তে সেই ফাৰ্ষ্ট এপিচডত মানে দেখাই প্ৰেজেণ্ট টাইম দেখাই টু থাউজেণ্ড টুৱেন্টি ফাইভ যেতিয়া মানে চব লিগেল হৈ গৈছে। এই চেম্স মেৰিজ লিগেল কৰি দিছে। তেতিয়া মানে সি এই বাৰ যোনটো জেমিনাৰ সি মানে সেনেকে চাৰ্চত আহে আৰু। চাৰ্চত আহি কিনে পিছত ফাদাৰে যেতিয়া দেখে সদাই দেখি কয় মানে অ মইতো ভাবা নাছিলো যে তই আৰু এইটো চাৰ্চত কেতিয়াবা ভৰি ৰাখিবি। বুলি হা তেতিয়া সি কয় অ তেতিয়া সি কৈ যে ময়ো ভাবা নাছি লো কিন্তু মোৰ কোনোবা এটা বহুত ইম্পৰটেন্ট অৰ্ডেন হ'ব। সেইটো বস্তু এনে মই ৰখাই কিনে আৰু পাচঁ ত দেখাই দিয়ে। এতিয়া গোটেই ষ্টৰি ষ্টাৰ্ট হয়। এতিয়া ভাৱ যদি তাৰ ইম্পৰ্টেণ্ট হলে যদি ট্ৰেনডাফ হয় মানে ফৰ্থ হয়, যদি অৰ্ডেন হয় মানে সিহঁতে এনডপ নকৰে। হা মানে সিহঁতক কাৰণ অৰ্ডন হোৱাৰ পিছতটো বেয়া হ'ব নোৱাৰে। অ তে সেইকাৰণে সেইকাৰণে টুইষ্টত আছে। নাজানো মই আজি গম পাম। মই আজি ভয় লাগি আছে সেইকাৰণে কি হয় ষ্টৰিটো।
উম, ভাই নকবি। সিহঁতে এণ্ড আপ হব লাগিব একেলগে ভাই।
অ ন নহলে গড জিকি যাব মানে। সিহতে লেজিত তাতে ইমান ডাঙৰ ডাঙৰ কথা কৈছে বাৰ্টে। হা যদি ভগৱানে আমাক লাভ কৰা শিকাই, ৰ মে তাক ভাল পাবই নপো এ ভাল পাব নোৱাৰো। লাইক পইণ্ট কি ভগৱান থাকাৰ? উম।
খ্ৰীষ্টান অ ন খ্ৰীষ্টান খ্ৰীষ্টান ৰিলিজনতো গে এলাউড নাই ন এনেকে হোৱা।
অ আৰু হ'লেও লাইক তই মানে সেইটো হেৰি কৰিব লাগে, অ চিন বুলি কয় সিহঁত। এতিয়াতো বাৰু বহুত অপেন হৈছে বাট আগতে কিয় চিন হ'ব একজেক্টলি।
কেনে ভাই চবে নিজৰ মতেতো নিজৰ মৰ্জি মতে নহয় ন।
উম, আৰু মেইন কথা মোৰ কিয় বেয়া লাগে কাৰণ জেমিনা কেৰটো বাৰ্থে লাগে। বহুত চেহিছে হা, মানে সিও আগতে ভগৱানক বিলিভ কৰিছিলে বাট। তাৰ লগত এনেকোৱা হ'ল বহুত কিবা কিবি যত মানে সি গম পাই গল যে নাই ভগৱানে হেল্প নকৰে। বহুত হেৰি কৰাৰ পিছত যেতিয়া সি টেড্ৰাকৰ লগত মানে সিহঁতৰ ইমান ধুনীয়াকে মুভমেণ্ট তাৰ পিছতো যদি। তেণ্ডাকে লাইক গডক চুজ কৰে লাষ্টত যায় তে বাৰ্থৰ কাৰণে বেয়া লাগে ন।
হে ৰাম, সেইকাৰণে বাট তেনৰাকোতো কৈছিল ন আই এম নট গড ফেভৰেট।
অ অ বাট পিছত তাৰ। জানই ন পিছত হেৰি হৈ গ'ল তাৰ মনটো লাষ্ট এপিচডত। কিন্তু হলেও এতিয়ালৈ চব হেপীয়ে দেখাই একো সিহঁতে হেৰি দেখাব দিয়া নাই। এতিয়া আজিৰ এপিচডত গম পাম।
আজি লাষ্ট এপিছড।
অ ভয় লাগে।
কিমান নম্বৰ কিমান নম্বৰ।
ছয়টা এপিচ'ডে।
অঁ।
উম ইহঁতে উত মাৰে জানে। খন এইখন চিৰিজ লাইক টু থাউজেন টুৱেন্টি ফ'ৰতে পাইলট ওলাইছিলে দুই বছৰ কিন্তু সিহঁত ওঠৰ দিনতে শ্বুটিং শেষ হৈ গৈছে।
ইয়ে ইমান জল্দি।
অ'কাৰণ মানে ষ্টৰিটো ভাল ন বেছি এপিচড কৰা নাই ইহতে। সিঁচি থকা নাই ভালে হৈছে।
অ কি কয় এই কেতিয়া ৰিলিজ হব।
কি?
মানে কেইটাত ৰিলিজ হ'ব এপিচডটো।
সাতটা মানত হয়ে সাতটা অ। তে সেইকাৰণে মই কমেন্টত দেখোঁ যে সেই মুভিখনৰ লগত কম্পেয়াৰ কৰে মই মুভিখনটো চোৱা নাছিলো বাত। এতিয়া গম পাইছো যে বহুতে চিমিলাৰ হয়। উম, সেইকাৰণে মানুহে কৈ আছে যে ছেড এণ্ডিং হ'ব বুলি।
থাই নকবি এনেকে।
অ ৰে।
ৰিয়েল লাইফত বাই চাইনিজ বিয়েল আছিল নেকি।
উম কি মুভি আছিল ন। মুভি ন অ মুভি এই। হে কিবা হয় আৰু গম।
এই। ন, সেইবোৰে এই মানে ষ্ট্ৰেইট মানুহৰো এনে এইবোৰ অৱস্থা বেয়া। গে আৰু লেচবিন বোৰৰো একে অৱস্থা পায় ই হৱট ইভ দে ফল ফৰ দ ষ্ট্ৰেইট ওৱান।
উম অ ন সেইয়ে চিৰিজত। তোমাৰ কেতিয়াবা দেখাই দিয়ে যে, পিছলৈ তাৰো ফিলিং আহি য বা ৰিয়েল লাইফত এনেকুৱা নহয় ন। অঁ। মই ৰিচেণ্টলি এখন চিৰিজ চাইছিলো, লাইক সি ছয় বছৰৰ পৰা মানে। সিহত বেষ্ট ফ্ৰেড হয় এটাই তোক ভাল পায় সি কেতিয়া মানে ফ্ৰেণ্ডৰ নজৰে দিয়ে তাক চাইছে। লাইক পাটনাৰ মানে ল। বাট ছয় বছৰ পিছ যেতিয়া সি ফাইনেলি গম পাই যে মোৰ বেষ্ট ফ্ৰিয়েন্দে মোক লাইক কৰে। সি তাৰ পিছত মানে কি বেলেগ ৱে দেখা হ'ল যে অ ই মোৰ কাৰণে কেয়াৰ কৰে পিছত সি একচেপ্ট কৰি ললে। ভাই এইটো ৰিয়েল লাইফত পচিবল নহয়। আৰু সি আগতে ছোৱালীক দেত কৰিছ তাতে ভাবিছোঁ এইটো ৰিয়েল ইষ্টিক নহয়। কেনেকে হ'ব পাৰে তই এটাক ফ্ৰেণ্ড চাইছ লাই সেইটো জেণ্ডাৰ বেলেগ হ'লেও বেলেগ কথা। এ ছয় বছৰ ধৰি তোৰ বেষ্ট ফ্ৰেণ্ড হয় পিছত যদি বেষ্ট ফ্ৰেডক কনফে্ছো কেনেকে হেৰি কৰিবি ভাই চিৰিজতো হেপ্পি হেপ্পি দেখাই দিয়ে
অ ৰে ৰিয়েলি যি নহয় ভাই
উম উম
আৰে কতো কতো ইজি নহয় ভাই আমি যেনেকে ভাবো আমি ভাবি যে এই ল'ৰাবোৰক ভাল পোৱাত কেতিয়া আমি লেজবৰ হৈ যাওঁ ইটোও এইটোও ভাই বহুত অশান্তি অ অ তাককে সেইটোৱে মই কৈ আছো আৰু যোনবোৰ বোলে পালি সেইবোৰ বোলে ষ্ট্ৰেইট হল
অ সেই
আৰুটো ভৰচাও নহয় ন যে ছোৱালী হৈ বুলি চিট নকৰিব সিহতো কৰিব পাৰে ত' সেই প্ৰব্লেমটো মানে এই চচাইটি জেনেৰচনটোৰ আছে ভাই অ সেইকাৰণে সেইত কৰ
উ হা হা ছালা
চব বস্তুত হেট কৰ বিয়া হেইটাৰ বিয়া ৰেচি লিষ্ট
অ অ তো
দফি যে স হয়ে ভাই উম দে
উম